নাইছে মোৰ কণ্ঠস্বৰ।
হয়, হয়। খঙেশ্বৰ চৌধুৰী ডাঙৰীয়া, মই ধুনীয়াকে শুনি আছোঁ।
হয়, হয়। আচলতে চৌধুৰী নহয়, এইটো চাবুক ধৰা।
অ' হয়। আচলতে মই অকনমান পাহৰি গৈছো চাবুক ধৰা খন্দেশ্বৰ চাবুক ধৰা ডাঙৰীয়া ক্ষমা কৰিব।
হয়। একো নাই, এইখিনি ভুল আপোনাৰ হৈ যায় আপুনি যিহেতু এতিয়া কৈশোৰ অৱস্থাত আছে, এই অৱস্থাত আপুনি ধৰক বানানবোৰ দেখিয়ে বেলেগ এটা বানাননলৈ লৈ যোৱাটো স্বাভাৱিক বিষয়।
নহয় নহয় আচলতে আজিকালি মোৰ মানে সেই স্মৃতি শক্তিটো একেবাৰে আপোনাৰ কমি গৈছে লুপ্ত হৈ গৈছে মানে সেয়েহে মানে মই ফটককৈ আপোনাৰ চাবুক ধৰাতটো মানে চৌধুৰী বুলি ফটককে ভাবিলো মানে ফটককে মনলৈ গুচি আহিলে।
হয়
হয়।
ব্যৱসায় পঠ এটা জমনিকা পৰিব সেয়েহে মোৰ
হয় হয়।
ধন পুঁজি সংগ্ৰহ কৰো বুলি ম আপোনাল যোগা কৰিলো এতিয়া।
হয় হয় যিহেতু আমি এইকেইদিন আপোনাৰ সেই কৰ্মক্ষেত্ৰত কৰ্ম কৰি যি পুহি আমি গ্ৰহণ কৰি আছিলো। তাৰ আজি সেই অন্তিম দিন আহি পৰিছে যাৰ আজি জমনিকা ঘটিব। আচলতে এনেকুৱা বস্তু বোৰ যেতিয়া আপোনাৰ শেষ ক শেষ হবলৈ আহে তেতিয়া
আপুনি অথনি পৰৱৰ্ত পৰ্যায়টো বৰ্তমানলৈ মানলৈ যৈছিলে। স্থানলৈ উভতি যাওক মোৰ অলপ শুনাত ব্যাঘাত জন্মিছে। হেল্ল'